অ
কি কৰি আছা
এনেই আছো ৰবা মানে ঘৰতে আছো এতিয়া টোপ টোপনি ধৰিছে দেখোন এতিয়া
হয় নেকি আবেলি সময়ত টোপনি ধৰে বাৰু অলপ চলপ আহ শুৱা শুৱা অভ্যাস থাকিলে মানে টোপনি ধৰে
অ আউত তোমাৰ মানে হেৰি হয় ন গধূলি মানে তোমাৰ এ ৰাতি টোপনি ভাল নহয় গৰমৰ কাৰণে
অ ৰাতি টোপনি ভাল নহয় এ মই মানে টেবুল ফেন লগাওঁ ওপৰৰ ফেন লগাওঁ তাৰপিছতহে শুৱ যি গৰম পাগলা কৰিছে টেবুল দুটা ফেন ব্যৱহাৰ কৰিয়ে শুৱ গৰমত থাকি থাকিব নোৱাৰি নহয় তাৰ কাৰণে
মইতো আগতে দুখনে ব্যৱহাৰ কৰিছিলো এতিয়া এখন ব্যৱহাৰ কৰো এখনহে
হয় নেকি মইতো দুখনে ব্যৱহাৰ কৰো এতিয়াও মানে যি গৰম লাগে নকবা আৰু তাৰপিছত গাড়ী মটৰৰতো ক'ৰবাত দুপৰীয়া গ'লে যি ৰাস্তাৰ গৰম নকবা একেবাৰে সয্য কৰিব নোৱাৰি
উম গৰম পৰিছে মানুহৰ এ মানে সেই তোমাৰ টাউনত বেছি গৰম টাউন বিলাকৰ
অ নক'বা বহুত গৰম মানুহ এ চি লগাই ফ্ৰীজ লগাই কুলাৰ লগায় সেইবোৰৰ বেছি গৰম আহে আৰু
হয় হয় এইবিলাকৰ বেছি গৰম
উম মানে নেচাৰেল বতাহ চতাহ নাই এই সিদিনা মানে ইমান গৰম লাগিলে মই ব্ৰহ্মপুত্ৰৰ কাষত গলো গছৰ তলত বহি আছো ইমান ধুনীয়া বতাহ ঠাণ্ডা ঠাণ্ডা বতাহ আহিছে নহয় নকবা অলপ সময়তে ঠাণ্ডা লাগিছে মানে লগাই নাই গৰম দিন চলি আছে নিচিনা
অ মানে তোমাৰ হেৰি হয় উ মানে কি হয় মানে আমাৰ ইয়াতো পথাৰ বিলাকত তোমাৰ এই গছ গছনি থকা মানে জাগা বিলাকত বতাহ মাৰে মই সেইকাৰণে মানে পথাৰত যাওঁ মই বতাহ খাব যোনটো তোমাৰ বতাহ দিয়ে নেচাৰেল বতাহ
ই বতাহটো দি থাকে ন
অ পথাৰতো দি থাকে অলপ ঠাণ্ডা আছে তাত চাইয়া জাগা আছে তোমাৰ চাইয়াবোৰ তেনেকুৱা
গৰমত মানে থাকিব নোৱাৰি আজিকালি
তাতেতো এতিয়া গৰমটো বহুত পৰিছে
উম ঠিকেই ক'লা গৰম বহুত পৰিছে থাকিবই নোৱাৰি
বাকী কৈছিলো ক'ৰবাত যাবা নে
বাকী অলপ গাড়ী লৈকে ওলাইছিলো বাহিৰত যাবৰ কাৰণে
হয়
এতিয়া আবেলি গৰমটো অলপ কমিছে নহয় সূৰ্য্য টো অলপ ডুবিছে সেইকাৰণে মানে অলপ গাড়ী লৈকে ওলাইছো কৰ'বাত যাম বুলি এনে তুমি গাড়ী চাড়ী চলাইকে ভাল পোৱানে
উম গাড়ী ভালে লাগে গৰমত চলাবাতো পাৰিলে ভালে লাগে গৰম
হয় নেকি তুমি কি কি গাড়ী চলাব জানা এনে
মইতো এতিয়া দুচকীয়া বাইকে চলাবা জানো চাৰিচকীয়া নাজানো
হয় নেকি আহ অ শিকিব লাগে কাৰ চাৰ চলাবৰ কাৰণে নিজৰ কাৰণে
এ কাৰ লৈছিলো ৰবা এখন শিকাই নাই মানে ঘৰৰ লৈছে ঘৰত এখন আছে কিন্তু শিকাই নাই এতিয়া হ'ল একমাহ মান হ'ল তোমাৰ লোৱা
হয় নেকি কি গাড়ী লৈছে ঘৰত
ঘৰত তোমাৰ এই ডিজিয়াৰ লৈছো ডিজিয়াৰ
চুইফ্টি ডিজাইৰ
চুইফ্ট ডিজাই নহয় অকল ডিজাই যি থাকে তোমাৰ
অ আজিকালি মানে চুইফ্ট ডিজাৰটো বেলেগ বেলেগ কৰি দিছে হয় হয় মই দেখিছো চুইফ বেলেগ চুউফ টো বেলেগ আৰু ডিজাৰটো বেলেগ আগতে ছুইফট ডিজাৰ নামৰ এটাই গাড়ী আছে এতিয়া দুটা আহি গল উম
তাত মানে গাড়ী লৈছো আহিছোঁ লৈ কিনে তোমাৰ শিকাই নাই ৰবা একমাহ হ'ল
হয় নেকি ইজি আছে গাড়ী শিকিব কাৰণে মইতো গাড়ী চলাকে বিৰাট ভাল পাওঁ চাৰি চক্কা, অ', দুই চকীয়া চিকি চাৰি চক্কা চলাই হে ভাল লা গে বেছি অলপ অ জানো মই।
অ ভাল হয় যে তোমাৰ চাৰি চকীয়া
কিন্তু লা লাইচেঞ্চটো দুইচকীয়াৰে আছে মোৰা চাৰিচকীয়া চলোৱা লাইচেঞ্চটো দুইচকীয়াৰে আছে।
একেলগে কৰি ল'ব লাগিছিল তুমি চাৰি চকীয়া আৰু এতিয়া বাইকৰ একেলগে পাৰি তোমাৰ দুচকীয়া আৰু চাৰিচকীয়া একেলগে হৈ যায় এতিয়া, এখনতে।
অ সেইটোতো হয় কিন্তু মই যেতিয়া মোৰ বাইকে আছিলে তেতিয়া মই বাইকৰে বনাই ললো নহয় বাইক চলাইকে দি দিলো। কিছু গাড়ী চলাব গাড়ী চলাব নাজানিছিলো, দুইহেজাৰ ওঠৰতে বনোৱা মই।
অহ। ম মোৰ বনোৱাই নাই মই বনোৱা নাই ৰ'বা।
উম এইবোৰ বস্তু লাগ লাগে মানে লাইচেঞ্চ, তোমাৰ আৰ চি, চাৰ চি, যি গাড়ী চলোৱা সেইবোৰ মানে ভালকে চলাব লাগে, কেতিয়াবা কি অসম মানে হৈ যাব পাৰি ন তেতিয়া মানে একো ক্লেমো কৰিব নোৱাৰি
অ সেইটো হয় বাৰু কিন্তু লাইচেন্ঞ্চটো আজিকালি বনালে পই চাও লাগে বহুত তোমাৰ।
নালাগে তোমাৰ, মোৰতো দুহেজাৰহে গৈছে লাইচেন্ঞ্চ বনোৱা। উম, তেষ্ট ড্ৰাইভ দিলো হৈ গ'ল।
তুমি কাৰোবাৰ মানুহ ধৰিছা নে নিজে কৰিছা।
নিজে কৰিছোঁ মই তোমাৰ তাতে বি তাতে গলো যাত লাইচেন্স বনাই তোমাৰ দ্বিতিঅ অফিচত অ দ্বি টিঅ অফিচত গ'লোঁ, তাৰপিছত মই এ লা লানাৰটো অনলাইন এপ্লাই কৰিব লাগে। লা অ', অনলাইন কৰিব লাগে, তাৰপিছত ডেটো অনলাইন লব লাগে, অন ৰ কাৰণে
মানে তোমাৰ হেৰি হয়, লাৰনাৰ। ত অনলাইন লাৰ্নাৰ এতিয়া আগতে আঠশ টকা লৈছিল, এতিয়া এক হাজাৰ টকা লয় নেকি।
নহয় নশ কিমান লয় নেকি
হয়, এক হোজাৰে লয় অনলাইন হেৰিটো তোমাৰ। আৰু তাৰে পিছত তোমাৰ হেৰি তোৰে অ তোমাকো এটা হেৰি লয় ইণ্টাৰভিউ লৈ তাত গাড়ী চলাব দিয়ে।
উম উম ইণ্টাৰভিউ একো নলয় তোমাৰ গাড়ী চলাব হে দিয়ে
অ গাড়ীখন চলাব দিয়ে তাকেইটো গাড়ীটো সিহঁতে দিয়ে আৰু তাৰে তোমাক সুধিব, চিগনেল লাইটটো কি ক'ত কি? কেনেকে ব্যৱহাৰ, সেইবিলাক সোধে।
এ সেইটোতো মানে যেতিয়া লানাৰ বনোৱা ন তেতিয়া মানে অনলাইনতে ৰেড লাইনটোত কি কৰিব লাগে সেইটোত কি কৰিব লাগে বুলি সোধে
হয়।
আচ্ছা উম। প্ৰচেচিংটো ইজি আছে, খালি অলপ কষ্ট মানে কৰিব লাগে আৰু।
অ নিজে কৰিলে অলপ নিজে কৰিলে অলপ কষ্ট হয় মানে তোমাৰ
কষ্ট হয়, কিন্তু পইচা কম যায় যে তোমাৰ।
অ বেলেগে কৰিলে মানে তোমাৰ হয় হয়, বেলেগে হেৰি, কোৱা?
মইও লাইচেন্ ওলাম বুলি ভাবিছো তোমাৰ কেইদিনমান যাক তাৰপিছত মানে ফৰহুইলাৰৰ এটা লাইচেঞ ওলাব লাগিব। এনেই গাড়ী লৈকে কেতিয়াবা ওলোৱা যায় ন অ কেতিয়াবা আমাৰতো এখন বেলেনো আছে সিমানেই চলোৱা যায়, বেছিভাগ অহ বেলেন'খন।
বেলানো মই ভাল নাপাওঁ দেনো তোমাৰ ভাল নালাগে
কিহৰ কাৰণে ভাল নালাগে? ইমান ধুনীয়া গাড়ী।
এই ইমান দাম দামটো লয় বাৰু, ইমানো নলয় কিন্তু। তোমাৰ মোৰ ভাল নালাগে, পিচ চাইডটো ভাল নালাগে গাড়ীখনৰ।
চিম্পল আছে গাড়ীটো, ভালেই লাগে মোক।
কিন্তু মানে তোমাৰ এতিয়া জি জাৰ বিলাকত জি জে আৰৰ যিবিলাক ওলাইছে, এইবিলাক কালাৰৰ তোমাৰ। জেদ এক্স আৰ ভি এক্স, তোমাৰতো বহুত ভাল লাগে। ডিগ্ৰি ডাঙৰ পিছ চাইটো ধুনীয়া বনাইছে।
উম ঠিকে আছে বেলেনো বেলেনো বেয়া নালাগে আৰু ক'ব গলে নিজৰ নিজৰ পচন্দ হয় না। অ দেউতাক ৱাস্তন্দ নাইছে সেইকাৰণে বেলন লৈ লৈছে টপ মডেলটো লৈছিলে
অ বেলেনে লৈ লৈ লোৱা কিমান বছৰ হৈছে
হ'ল তোমাৰ অহ। এইটো লোৱা দুহেজাৰ বিশত বাইশত লৈছে একৈশত লৈছে অ', একৈছত লৈছে, একৈছৰ লাষ্টত লৈছে।
অ। তাৰপিছত লৈছে। আমাৰখনতো তোমাৰ একমাহ হৈ গ'ল বাৰু, একমাহ পাৰ হৈ
উম। ইয়াৰটো মানে তোমাৰ, অ' তিনি বছৰৰ এইটো কৰিছিলে। ক্লিয়াৰ হৈ গ'ল, এতিয়া সেইটো এ
ফাইনেন্স কি তিনি বছৰ কৰিছিল। কিমানকে আহিছিল তোমাৰ ফাইনেঞটো মানে কিমান কে মানথলি হেৰি কৰিছি।
ফাইনেন্সটো তোমাৰ মান্থলি ঊনৈছ হাজাৰ কিমান আছিলে।
মান্থলি ঊনৈশ হাজাৰকে পৰিছে।
উম।
ডাউন পেমেণ্ট কম দিছা মানে।
ডাউন পে' ডাউন পে'মেণ্ট বেছিকে দিছিলে। সেইকাৰণেটো ঊনৈছ হাজাৰ আহে। উনৈছ হাজাৰ আহিল, তিনি তিনি বছৰ কৰিছোঁ ন। সেইকাৰণে ডাউন পেমেণ্টটো অলপ বেছি আহিছে। আৰু তিনি পিছত মুক্তি হ'ল ন তোমাৰ।
পইচাটো বেছি আৰু বেছিকে কৈছো মানছে অলপ।
মান্থলি অলপ বেছি হৈছে। অ', তোমাৰ মান্থলি কে কেনেকুৱা বেছি যাব।
মানে তোমাৰ ইনকাম হিচাপত ঊনৈছ হাজাৰ। টকাকে দিয়াটো এটা স সম্ভৱ নহয়, মানে ইমান ইজি নহয়।
তোমাৰ এ ঊনৈছ হাজাৰতো সম্ভৱ নহয় বুলি ক'লে মানে দেউতাৰ চাকৰি আছিল ন। সেইকাৰণে ইমান কছ ট নহ'ল আৰু তাৰপিছত ডাউন পেমেণ্টটো বেছি দিয়াৰ কাৰণে তোমাৰ ইয়াৰ ৰেট অফ ইণ্টাৰেষ্টটো কম আহিল আৰু তোমাৰ এইটো আছিলে। ফ্লেট ফ্লেটটো এইটো ফাইনেন্স কৰোৱা নাছিলে, ৰিডিউচিংটো কৰিছিলে।
হয় মানে চাকৰি থাকিলে পাৰি দিব।
অ', চাকৰি থাকিলে মানে জিৰ' পাৰ্চেণ ডাউন পেমেণ্টতো ওলাব পাৰি। কিন্তু দেউতা, অ, দেউতা, তোমাৰ দে উতাই ভাবিছিলে, দেউতাই ভাবিছিলে লামভা কৰিম বুলি, আকৌ মই ক'লো দেউতাক। এ লাম্বা কৰিলে অ দু দুই লাখ। অকমান বেছি ক'ত যাব বুলি মানে হিচাপ চিচাপ দিলো। তাৰপিছত দেউতাই কলে অ এনেকুৱাই ল'ম বুলি কলে চিডিউ সিঙে ললে তাৰপিছত। তিনি বছৰতে শেষ হ'ল।
হয় নেকি।
উম ইণ্টাৰেষ্টো কমি কমি আহে ন তোমাৰ ৰেডিউচিং কৰিলে।
অ আমাৰ মানে পাঁচ বছৰ কৰিছো।
অ তোমালোকৰ কেনেকুৱা লৈছা মানে কেছতে ল'লানে।
নাই ডাউন পে'মেণ্ট দিছো নাই ফাইনেন্স তোমাৰ।
উম কিমান বছৰ।
দিয়া দিয়া ঠিক আছে দিয়া ৰাখিছো পিছত কথা পাতিম ভালে।
ঠিকে আছে দিয়া পিছত ইয়াৰ পিছত কথা পাতিম দিয়া ধন্যবাদ।